হেল্ল',
অ শুনিচা
ছা নাই?
শুনিছো শুনিছো।
উম।
কি কৰিছে?
এ একো কৰা নাই এনে বহি আছো। আপুনি কি কৰিছে?
আছো এনে, বহি।
অ।
চাহ তাহ খালা নাই?
নাই নাই খোৱা। আপোনালোকে খালে?
খালো খালো। সন্ধিয়া লাগিলে ন গৰু গাই বান্ধি আজৰি হৈ আহ চাহ খাম। লাগে আৰু চবকে।
অৱ আমাও সেই গৰুকেইটা গৰু বান্ধিলে। তাৰ পৰা সি বাবাই আকৌ ইফালে ওলাই গৈছে। তাপা মাই বিচাৰ আছে চা হ পাই ন উম
তাকে গৰু বন্ধাবুলি কওঁতে সেই বহুত এতিয়া সেই সন্ধিয়া লগাই নাই, সাতটামান বজালে হেৰ হেৰি হয়গে।
অৱ। এ বতৰটো বেয়া হ'লে পতককে আন্ধাৰ হয়। এনেই বতৰটো ভাল কলি হৈ থাকিলে এ আন্ধা হে সাতটা মানেই বাজেগে। ৰাচটি যে
উম'।
উম'। ছোৱালীহঁতে কি কৰি আছে?
ছোৱালী হ সদায় যায় নহয় সন্ধিয়া। এতিয়া গ'ল, দোকানলৈ।
উম'।
বৰশী টোপাবলৈ লাগে বৰশী লাগে।
ক'ত টোপায়?
আগফালে পানী যে হৈছে, তাত বহীত পাবলৈ বৰখিল লাগে, কৈছে সেইডালকে হেৰি কৰি দেচোন মাৰি এডালক সেইডালেই টোপাওঁগে। তাৰি বহত টো লগালেহে মাছতটো লাগিব সেইটো বুজি পোৱা নাই। হা?
মাছ আছা জানো?
মাছ আহ, আছে ইমান নাইকিয়াও নহয় জাল পাতি আছে ন মানুহবোৰে মাছ লাগে কাৰোবাৰ-কাৰোবাৰ জালত।
আমাৰ আজি এখন আনিম বুলি ভাবিছিলে বোলে হেৰি তিনিশ টকা।
অ', এ ঢেৰ দাম আছে।
মই বোলো নানিলে ভালে কৰিলে কাৰণ সেই পাতিলেও সাপ লাগিলে জাল তাতে পেলাব পইচাও যাব, জালো যাব, মাছো নাপাওঁ।
অ'।
ইবাৰ খুৰাই সেই পানীত নামি-নামি উধাই মোধাই বেমাৰত পৰিলে।
অ', যোৱাবাৰ মই যাওঁতে নে?
অ', সেইটো কাৰণে মই এইবাৰ জাল পাতিবলৈ শাক দিছোঁ বোলো নালাগে মাছে নাখাও। জালু পাতিব নালাগে বোলো লো পানীত পৰি এনে ভিনিয়ৰ তেনেকে বেমাৰ ইমান নহয় নহয়। বেমাৰ আজাৰ কথা গম নাপায়? সেইবাৰে যি আৰু হৈছে আৰু মানে।
তাকেহে আজিকালি ল'ৰা ছোৱালীয়ে বৰশি বব হেৰি নাজানেই হলেও তাই যে হেৰি কৰিছে।
অ', আৰু এজনী দুজনীয়ে গোট খাই লৈ পেলাই বৰশী বাব লাগে মাৰি এডালতে ৰছী এডাল লগাই দে মই মুঠতে পানীত পেলাই হেৰি কৰি থাকো আৰু ত তাই গোতে ৰছীডালতে মাছে কামুৰিব। তাৰপাছত লাষ্টত গৈ নাপায় ককায়েকক ফোন কৰি চাগে আহচোন তই। বৰশী এটা বনাই দেহি। দহ টকা এটা দিব মানে সি আনি দিব।
অ'- অ '।
চিপচে নাখায় হেনো মটনে নাখায় কৈছে হেৰি এইটো কি আনি দে এডাল বনাই দে।
তাকে তাৰ বুজি পোৱা নাই আকৌ বৰশীটো যে লাগে তাত।
লাগে তাত অ'। মই বৰশী টোপাই ভাল পাওঁ, মাছ এনেই মানে লাগিলে।
অ', টোপালে নিচা এটা আছে। সেই আগতে সেই এটো কি? মই আগতে টোপাব নাজানো আমাৰ ইয়াত হেৰি নাইয়ে নহয়। পুখুৰি নাইয়ে টোপাবলে। তাৰপা সি এইটো কি কয়, এই তালৈ যোৱাৰ পৰা দেই টোপাবলে শিকাৰ পৰা। আবেলি হ'লে মায়ে কব
আমনি লাগে।
আবেলি হলে মায়ে কব আৰু যাচোন বৰশী টোকে থোপাগে।
আহ।
আটা গুৰি লাডু বনাই বনাই
আহ।
অ। আমাৰ সেই এইটো কি কৰা আগতে ভাল আছিলে টোপালে পটক পটককে জাপানী কাৱৈবোৰ লাগে নহয় এইবাৰ জাপানী কাৱৈ সেইবোৰ নাই যোৱা বছৰো নাই।
এ খাবলৈ বেয়া পায় ব বেয়া গুণ এটা আছে।
এ গোন্ধ জানো গোন্ধ নাপাও দেখোন হেৰি নহয় এইটো কি কয়? এই কৰিব লাগে এই মাছটো মাথাটো কাটি পেলাই একদম মচমচিয়াকে ভাজিব লাগে।
অ নাজানো কিন্তু মই সেই তেনেকে খাই পোৱা নাই এইবাৰ সে যাওঁ তেনে খাইছিলো বহুত বেয়া পালো দেই ব বেয়া গোন্ধ এটা মস্ত।
তে মাছটো ঢেৰ হয় হবলা?
তো, সেই এইটো কি ক এই দুটামান পোনা দিলে বহুত হয়। এই যোৱা বছৰ পৰা নাই। যোৱা বছৰ পৰা নাই। যোৱা বছৰ পুঠিও আছিলে, আগতেহে আছিলে মুৱা মাছো আছিলে। তাৰ পৰা এইবাৰ আকৌ সেই হ'ল এইটো কি কয় যোৱাৰ পৰা পানী শুকাই গল যে। তাৰ পৰা মোৱা মাছ নাছিলে। এতিয়া সেই এইটো কি কয় গৰৈ চেঙেলী এইবোৰৰহে সেইবোৰ বোকাত থাকি গল যে।
মোৱা মাছ হেৰি ক'ৰ পৰা আনি পেলাই কেইটামান দি দিলেই হ'ল ঢেৰ হ'ব তাত।
তাকে পেহাহঁতৰ পুখুৰীৰ পৰা আনিবলৈ হেৰি হ'ল। সেইটো কি কয়, আগতে সিহঁতৰ পুখুৰীটো বাম আছিলে যে, এইফালে পানী দু বাগৰি আহিলে। সেইটো পৰা এই পুলটো চপা আনি পেলাই দিব পৰা হয়। তাৰ পৰা এইবাৰ আকৌ সিহঁতৰ পুখুৰী দুটা খান্দি দিলে যে, খান্দি দিয়া তেতিয়া
কি এই ৰাস্তাটোৰ কাষতে সেইটো পুখুৰী নে?
অ, খান্দি দিলা যে, খান্দি দিয়াত এবাৰ সেই বাম হৈ গল যে এইফালে। ফে মাটিটো পেলাই হেৰি কৰিলে বাম হৈ যোৱাত হে আকৌ পানীত টো নহা হ'ল যে সেইটো কাৰণে এইবাৰ হেৰি হেৰি কোৱা নাই। এনে আগতে তেনেকে হে
উম। তাকে। অ, নহয় এনেকে মাজে মাৰি আলহী দিলোহি আহিলেও অকমান মানে সুবিধা হয় ন পতককে।
দি আঁকে দিছ ছিলে পুখুৰীত। সেই এইটো কি কাৰ তাকে মাছবোৰ দেখোন ভাত দিবলৈ গ'লে মাছ নেদেখোৱে। পুখুৰী, অকল হেৰি এইটো কি কয় এই গল্ডেন কাপ এটাহে আছে।
অ।
বাকী এইবোৰ নেদেখুৱে আছে নে নাই? জানো গুৰি খালে নে নে হেৰি পৰি থাকে। চৰাই নিঘুটি পৰিয়ে থাকে পানী কমি থাকো নে? এতিয়াবা পানী বহুত হ'ল। তাকে এতিয়া কি হল কিনা হল জানো আছে নে নাই নে?
দিব লাগিছিলে আকৌ।
তাকে। কি হলেও দিয়াও হল নহয়, আহ বহুত খিনি দিয়া হল আনক যিমান দিয়া হ'ল
অ, মই আছে তাই ইমান মাছ চাব নোৱাৰি। ওলাব হেৰি এতিয়াই কিবা ঘুচি-চুচি দি দিলে এনেকে নোলাই জানো।
ওলাই তাকে হেৰি দি দিলে ভাত দি দিলে খাবলৈ আহে নহয়। তাকে এতিয়া আহি অহা নাই আকৌ ভাত দিলে খাবলে। আকৌ, সেই ৰঙালাওঠাৰি দিও নহয়। কলপাত ৰঙালাও ঠাই ভুচিও দিওঁ না মানে নেদেখ।
অ।
চকাৰ।
ভাল লাগে বাৰু, তেনেকে সেই ৰ'দত যে সেই মাছবোৰে যে হেৰি লৈ থাকে।
অ, বনৰীয়া মাছতো আছে এই গৰৈ চেঙেলী।
আহ।
উম। এতিয়া জোৰ কাটিবলৈ যোৱা মানুহ কিমানো ৰাতি-ৰাতি।
উ যোৰ কাটিবোলে ।
উম বিলৰ ফালে।
অ সি আমাৰ ইয়াত আগফালে যে গোটেই জোনাকী পৰুৱা হৈ থাকে।
অ।
মানে জোনাকী পৰুৱা তোমাক কৈছোঁ নহয় আগফালে তুমি চাবলৈ নোৱাৰা।
সেইকাৰণে।
লাইটৰ পোহৰ।
আমাৰ দুদিন গ'ল মাছো নাপালে। বোলো এনেই এনেই যাবলৈ হাক দিলে নুশুনে।
উম এ বিলৰ কাষৰ ফালেহে ওলাই।
বিলৰ কাষৰ ফালে ওলায় ৰাতি বিলৰ ফালে যাবলৈ দিবলৈ বেয়া লাগে যে। তাৰপৰা হ'লেও দুদিন মান গৈছিলে। দুই তিনটা গৈছিলে তাৰপৰা মই বোলো, একদম নালাগে বাদ দিয়া মাছেই নাখাওঁ দৰকাৰ হ'লে। সেই তুমি ৰাতি জোৰ কাটি আহি পেলাই মাছ ধুই খুৱাবহি নালাগে।
অ। অ মোবাইল থৈ যা। নহয় মোৰে হ'য়।
ছোৱালীহত আহিলে।
আহিলে আহিলে আহিব কঁঠাল এটা বুখলিয়াই লৈছে খাবলৈ ৰাতিপুৱা দাদাই হাল বালে, হাল বাই আনি কঁঠালটোৰ ভিতৰত দেখিলে। তাৰপৰা কঁঠালটো চাই পেলাই গোটেই ভিতৰত ভৰাই থৈ গ'ল। দাদা আহি দেখিলে দেখি পেলাই সমানে এফাল কাটিলে কাটি। বোলে সফাল ইয়াতে খালে মই বোলো আপুনি গুটি গিটা লৈ যাক। আৰু গোটেই কেইটা থলে থৈ পেলাই কঁঠাল। কঁঠালটো খালে খাই পেলাই গ'ল। তাৰাপৰা এতিয়া সেই ইডশৰ আছিলে যে বাপেকে জীয়েকে বুখলিয়াই লৈছে। তেতিয়া।
কঁঠালবোৰ পকিছে।
এ এইটো এই পাৰি পেলাই থৈছিলে তাৰপৰাএইটো পকিছে এতিয়া। মই আকৌ গুটি গিটা খাই ভাল পাওঁ। কঁঠাল নাখাওঁ বাৰু।
মইও গুটি গিটাই খাই ভাল পাওঁ। এতিয়া আমাৰ ইয়াত কঁঠাল পাবলৈ নাই।
উম আমাৰ হেৰি আকৌ হ'ল বাৰী কিবা বেয়া। গুটিবোজে ফাতি ফাতি যাই।
অ।
অ মা
মৌ সেই কঁঠালতকে কঁঠালৰ গুটিটো খাইহে ভাল পাওঁ। পুৰি হলেও পিটিকা কৰি হলেও বা হেৰি তৰকাৰী ভাজিয়ে দি হলেও। আহ্
অ
সেই আজি কালি কঁঠাল পাবলৈ নাই। আজিকালি উম নিমখ জলকীয়া
হেল্ল'অ উম আৰু হেৰি কৰিব নোৱাৰোঁ। হ'লেও এবাৰ
আগত উম আগতে কঁঠাল ঢেৰ আছিলে আজি কালি কঁঠালবোৰ নাইকিয়াই হ'ল। মানুহবোৰে আজি কালি নখোৱাও হ'ল।
তো কঁঠাল খালে বহুত ভাল স্কিনৰ কাৰণে বহুত ভাল কঁঠাল।
উম আজি কালি কঁঠাল হ'ল আগতে হ'ল কঁঠালে ভজা পিঠা গুৰি হতে খান্দি লৈ পেলাই হেৰি লাডু।
উম এ পিঠাগুৰি হঁতে খাব নোৱাৰো দেই
অ কলপিঠা বনোৱাৰ আগতে সেই তেনেকে কঠাল কেঁচা পিঠা খানদি লৈ পিনে
সেইটো বস্তু বহুত উপকাৰী কিন্তু হেৰি আকৌ এইটো এতিয়া মানুহে নাখায় সেইবোৰ বস্তু
সেইটোকা এতিয়া ক
আমাৰ ছোৱালীয়েটো চিনিয়ে নাপায় কলপিঠা কি বস্তু
উম কলপিঠা, মুঠিয়া পিঠা এইবোৰ চিনি নাপায় সচাকে
অহ কলপিঠা তাইতো বাদ দিয়া আমিয়ে সৰু যুগতে খোৱা মনতেই নাই
ঘৰত খাইছিলো নেকি মায়ে বনাইছিলা
আহ
এ হে এইটো কি কলপিঠাতটো এ এইবোৰ জাহাজী বা চেনী কলতকেই হেৰি যে এইটো কি কয় গুৱাহাটীয়া কল বুলি যে কয় নহয় আঠিয়া কলত ক গুৱাহাটীয়া কলটো যে গুটি নাইকিয়া এ গুৱাহাটীয়া কলৰ কলপিঠাটো খাই বেছি ভাল লাগে
অ অ
সেই ক'ব লাগা দিব লগা দি লৈ দিব লাগে আৰু
আজিকালি ল'ৰা ছোৱালী এই‌বোৰ চিনি
উম
আজিকালি মুঠতে চাওমিন মম' ৰল